হয় নমস্কাৰ।
নমস্কাৰ
হয় বাকী শয়ন কক্ষত ত্যাগ কৰিলে আপুনি
পইক্ষ ত্যাগ কৰিলোঁ আপুনি কৰিলেনে?
হয় হয় মই এয়া খুৱা পাতি এৰি আপোনাৰ যোনখিনি ৰাতিপুৱা কাৰ্যসূচী থাকে। ব্যয়ায়াম কৰা সেয়া কৰিলো। মোক গৰম পানীও খালোঁ।
অ।
হয় শুনা পাইছে।
পাইছোঁ পাইছোঁ
হয় হয় মই ৰাতিপুৱা যোনখিনি আপোনাৰ দৈনিক কাৰ্যসূচী থাকে ব্যয়াম কৰা। এমগ গৰম পানী খোৱা সেই কামখিনি বৰ্তমান কৰিলোও
হয় হয়
হয় আপুনি কি কি কৰিলে ৰাতিপুৱা শুই উঠাৰ পৰা এতিয়ালৈকে?
মই ৰাতিপুৱাই শুই উঠি গৰম পানী একমগ খালো, তাৰ পৰা মই ব্যায়াম কৰি এ দৌৰিবলৈ গলো দৌৰি আহি, হে ভাতটো খাই অলপ ৰেষ্ট লৈছো।
হয় এ আপোনালোকৰ কাষৰে মানে আপোনালোকৰ চুবুৰীয়া সেই পেটুৱা শইকীয়া নামেৰে যি জনাজাত তেখেতে মানে মোক ক'লে আপোনাৰ কথা কিছুমান। কথাখিনি মানে কিমান সত্যয়তাৰ সত্যয়তাৰ ওপৰত পৰীক্ষা কৰিবৰ বাবে মই আপোনালৈ। যোগাযোগ কৰিলো।
অ কথাখিনি কি বাৰু।
তেখেতে কৈছে আপোনাক হেনো আপুনি হেনো বাল্য বিবাহৰ কৰিবৰ বাবে ওলাইছিল সেই টিপ। উ হাজৰিকা নামৰ এজন যুৱতী নে যুৱকৰ সৈতে তেখেতে মোক ক'লে আপোনাক এই বাল্য বিবাহত বহুত মানুহে সহায়ো কৰিছে হেনো বহুত মানুহে আপোনাৰ ওপৰত ষড়যন্ত্ৰও কৰিছে আপুনি কি ভাবে এই বিষয়ে তেওঁ কি? ইমান সত্য কথা কৈছে।
এইটো সম্পূৰ্ণ মিছা কথা, তেওঁ নিজেই এজন পুৰুষৰ ক্ষেত্ৰত আহ দুৰ্বল সেইবাবে মোক বদনামী কৰিবৰ বাবে তেওঁক হেদি কৈছে।
কিতি কৈছে।
তেওঁ গৌতম চৈকিয়া নামৰ এজন ব্যক্তিক তেওঁ ভাল পায়। যি তেওঁৰ ঘৰৰে নিচেই কাষৰ
তেখেতে কি সেই গৌতম শইকীয়াৰ প্ৰেমত সম্পূৰ্ণৰূপে আত্মহাৰা হৈ আছে নেকি? তেখেতে মানে মোলে যেতিয়াই ফোন কৰে তেখেতে মানে প্ৰতিটো। ফোনতে মানে সেই গৌতম শইকীয়াৰ নামটো কয়েই, গৌতম শইকীয়াক যদি মানে তেওঁ ফোনত এবাৰো নাম নলয় তেওঁ। এনেকুৱা দেখা পোৱা যায় যে তেওঁ হিয়াখনে ক'বাত কান্দি উঠে।
তেওঁ গুৰুতম স আ
তেখেতৰ এই প্ৰেমক আপুনি কি নাম দিব? ইমান গভীৰ প্ৰেম মানে তেখেতৰ। সেই গৌতম শইকীয়াৰ প্ৰতি হয়তো, খ চাগে প্ৰস্তুত হৈছেও বৰ্তমান গৌতম শইকীয়াৰ বাবে বিয়া হ'বলৈ
হয় হয়, মোৰ ম তাতো আগুৱাই যাওক তেনেকেই থাকক।
হয় মানে এতিয়া যদি আমি চাবলৈ যাওঁ তেখেতে মানে শাৰীৰিক কিছুমান কাৰ্যকলাপৰ ক্ষেত্ৰত যিখিনি আমি ব্যায়াম বুলি কওঁ বা আসন বুলি কওঁ এই ক্ষেত্ৰত মানে ল'ৰাটো তেনেই। তেখেত উ অতি দুৰ্বল মানে, তেখেতৰ যিতো দুই কুইণ্টেলৰ তেত তেখেতে পেট ওলমাই থৈছে, সেই পেটৰ ওপৰত তেখেতৰ মানে যোগাযোগৰ ক্ষেত্ৰত কিছু অসুবিধা আহি পৰে তেখেতে ভালদৰে আমি খোজ পঢ়াও আজিকালি দেখা নাপাওঁ হয় ইয়াৰ কিছুমান বাৰু সুবিধা আছে ইয়াৰ যুগাত্মক দিশো আছে। তেতিয়া তেখেতৰ ঘৰটো আপোনাৰ বনাইছিল, তেতিয়া তাত তেখেতক এতি ধুমুচ হিচাপেও ব্যৱহাৰ কৰিছিল।
হয় বাৰু কথাটো তেওঁ দিনটোত ছয় সাত সাঁজ ভাতেকে খায়।
হয়
সেইবাবে তেওঁৰ শৰীৰটো জোখতকে বেছি ডাঙৰ হৈ পৰিছে।
হয় হয়, আমি কালি সাক্ষাৎ আছোঁ মই সাক্ষাৎ থাকোঁতেই যি আমি ঘূৰ সন্ধিয়া বুলি কওঁ যি সময়ত মানে। মানুহে আপোনাৰ সেৱা শুশ্ৰূষা কৰা, প্ৰাৰ্থনা কৰা, এইবোৰ কামত ব্যস্ত হৈ থাকে সেই সময়তো তেখেতে হাতৰ গুটি লৈ থকা আমি কালি দেখা পাইছিলো স্বয়ংক্ৰিয় আপুনি কিমান কি ভাবে এই কথাটো কিমান যুক্তিপূৰ্ণ বা তেওঁ এনেকুৱা কৰিব লাগে নে ন লাগে
নালাগে দিনটোত প্ৰায় তিনি সাঁজ খালি হৈ যায় ৰাতিপুৱা এসাঁজ দুপৰীয়া এসাঁজ আৰু ৰাতিয় এসাঁজ, কিন্তু তেওঁৰ মতেতটো দিনটোত ছয়, সাত সাঁজ লাগেই তেওঁ ৰাতিপুৱা খাব। আকৌ দহটা এঘাৰ মানত খাব আকৌ আবেলি খাব সন্ধিয়া। খাব ৰাতি খাব তাৰ মানে দিনটো ভাত খাই থাকোঁতে সময়টো গুচি যায়। সেই সময়তত যদি তেওঁ ভাত নাখাই যদি অকণমান এক্সাৰচাইজ কৰিলেহেতেন, তেওঁ অকনমান খী সক্ষম হলহঁতেন কিন্তু তেওঁ সেইটো কাম নকৰি তেওঁ ভাত খোৱাতটো বেছি বুলি ভাবে।
তেওঁক খোৱা বোৱাৰ প্ৰতি এইটো যিটো প্ৰেম মানে এই প্ৰেমটো আমি চৰম পৰ্যয়ায় পোৱা দেখিছো হয়তো তেওঁ। গৌতম শকয়াতকৈও বেছি প্ৰেম খোৱা বোৱাৰ প্ৰতি আছে, অনবৰতে আমি তেখেতক খাই থকাই দেখা পাওঁ। অঁ একো নাথাকিলে তেখেতে খালিকৈ ভাতকেইটাত পানী ঢালিয়ে তেওঁ ভাতকেইটা খাই দিয়ে। মানে এইটো ঘুৰ পৰ্যায় পাইছেগৈ হয়তো হয়তো তাহানিৰ যুগত ভীমখেনেও ইমান। আন খাদ্য গ্ৰহণ কৰা নাছিল এতিয়া তেখেতে যিমান খিনি গ্ৰহণ কৰে ইয়াৰ পৰা মানে মই কিছুমান কথা সুধিব বিচাৰোঁ তেখেতে মানে ইমান যে খাদ্যখিনি খায়, এই খাদ্য ইমানকৈ খোৱাৰ ফলত তেখেতৰ যিহেতু পৰিয়ালো ডাঙৰ তেখেতৰ ঘৰত বাৰু এনেকুৱা খাদ্য জ সন্মত বা খাদ্যজনিত কিবা সমস্যাই দেখা দিয়ে নেকি, কিবা নাটনিৰ সৃষ্টি হয় নেকি?
অ প্ৰথমটো নাটনি হোৱা নাছিলে প্ৰথমৰ ঘৰৰ সদস্যসকলে কম কমকেই খায়। কিন্তু এতিয়া আৰু এজন সদস্যয়ই কম খাব লৈছে। যিজন তেওঁ ভাতৃ হয়।
হয়।
তাৰ ফলত এতিয়া অলপ অলপ নাটনি হ'বলৈছে হেৰি হৈছে আৰু। ধনি।
হয় হয়। আমি দেখা পাইছোঁ তেখেতৰ ভাতৃদেৱৰপেটটো বৰ্তমান ওফন্দি আহিছে। এই বাৰিষাৰ ঢৌ ফন্দাৰ দৰে।
হয় শুনা পাইছে?
অ পাইছোঁ পাইছোঁ।
হয় এই যি ঢৌ ফাডা দৰে। এই ফন্দি অহা পেট। এই পেট কেইটা আমাৰ সমাজৰ বাবেও ইমান এটা ভাল বিষয় নহয়, মই ভাবো ইয়াৰ বাবে আমাৰ। স্থানীয় কৰ্তৃপক্ষইও কিছুমান বিহিত ব্যৱস্থা লব লাগে, তেওঁক মানে খোৱাত কিছুমান বাধা আৰোপ কৰিব। লাগে যে তুমি ইমান খাব নোৱাৰা। তুমি কিমানটো পৰিমাণ নহয় খাব পাৰিবা, নহলে আমাৰ ৰাজকোহ হয়তো এদিন খাই তেওঁ খাই খাই ন নিকা কৰি দিব
সেইটো হয় বাৰু
হয় তেওঁ মানে যোনটো আমাৰ অসম ট্ৰেক্টৰ ৰূপে এটা নিক নেম আছে মানে এটা চদ্মনাম আছে সেই বস্তুতটো বুলি ক'লে মানে তেওঁ ক'ব নোৱাৰা হৈ যায় সেইটো গোন্ধ তেওঁ হয়তো দুই তিনি কিলোমিটাৰ আঁতৰ পৰাই গোন্ধটো পাই যায় আৰু সেইটো য'তে বনাই। তেখেত গৈ তাতে উপস্থিত হয়গৈ। যদি কেতিয়াবা হাতত পইচাও নাথাকে তেখেতে মানে নিজৰ ফলি কিতাপ বেছি বিক্ৰী কৰি হ'লেও- মানে সেই বস্তুটো খাবলৈ বা সেৱন কৰিবলৈ তেখেতে আমি ঢাপলি মেলা দেখা পাওঁ।
আৰু সেইমতে তেওঁৰ শৰীৰত বহুত শক্তিও আছে। সেইদিখন আমি দেখিবলৈ নিজেই পালো ভুলখন আমি প্ৰস্তুত কৰো তেনে তে অকলেই কলগছৰ কলগছ দুজোপা দাঙি আমাৰ ফুৰ বনোৱা যে। থৈ আহিছিল গৈ
কথা বাৰু হয় কিছুমান ইয়াৰ হয় তেখেতৰৰ স্বাস্থ্য যিদৰে এতিয়া মানে অদ্ভুত ধৰণে বৃদ্ধি হৈছে তেওঁৰ সেই যি। পেট সেই পেটত এতিয়া তেওঁ হয়তো ফৰ্টি ইঞ্চিৰ বা চল্লিশ ইঞ্চিৰ পেণ্ট এটা পিন্ধিবলৈও তেওঁৰ বাবে যথেষ্ট কষ্ট আহি পৰা আমি দেখা পাইছো সেয়েহে সৰহখিনি সময়ত তেখেতে সেয়েহে হয়তো। সেই দেউতাকৰ হাফ পেণ্টটো পিন্ধি থকা আমি দেখা পাওঁ
হয় হয় তেওঁ এদিন আমাৰ ঘৰলৈ আহিছিল আমি অসম গোটেইখিনি ল'ৰা ছোৱালী মিলি বহি আছিলো আৰু আহি বহি দিলত- ছকিখন আমাৰ ভাগি গল তাতে আমি অনুমান লগাব পাৰো তেওঁৰ ওজন কিমান হ'ব পাৰে।
হয় হনুমানতটো তেখেতৰ ওজন চাৰি পাঁচ কুইণ্টেল মান হৈ যাব। আমি কি হয় হয়। কিছুমান সু সু কাৰ্যসূচীও ইয়াৰ ফলত আছে ধৰক আমি যেতিয়া ক্ৰিকেটৰ খিল উল তেখেতৰ যেতিয়া আমি সেই মৈদামখন উলিয়াম তেখেতক আমি দাঙিব। যিহেতু নোৱাৰোঁ চাৰি পাঁচটা মানুহে লাগিও দাঙিব নোৱাৰোঁ তেখেতক নিজেই জপিয়াবলৈ দি দি যদি আমি তেখেতক খাদ্যৰ যোগানটো ধৰি থাকোঁ যিহেতু তেখেতক যিকোনো বস্তু দি থাকিলেই হ'ব তেখেতে খায়েই থাকিব। ভুজিয়া চেনি দালি যি দিওঁ তেখেতে সেয়া খাই খাই যদি আমি সেই খেলৰ মৈদামখনত আপোনাৰ তাক তেখেতক জপিয়াই জপিয়াই সমান কৰিবলৈ দিওঁ তেতিয়া আমাৰ খেলৰ পিছখনো সম হ'ব আমাৰো সুবিধা হ'ব।
হয় হয় এইটো আপুনি বৰ ভাল কথা কলে তেওঁক আমি সেইটো কাম কৰাবলৈ চেষ্টা কৰা। তবলিব।
হয় কিন্তু মানে- তেখেত আমি দেখা পাওঁ তেখেত খেলৰ সৈতে মানে মানুহজন বহুতেই জড়িত যদিও তেখেতে চবতকৈ বেছি বেয়া খেলে নিকৃষ্ট পৰ্যায়ৰ তেখেতে খেল খেলে তথাপিও তেখেত বহুত আগ়ত। তেখেতে যেতিয়া আপুনি ক্ৰিকেট খেলিব বিচাৰিব তেখেতে সেই ৰাণ দৌৰি প্ৰয়োজন হ'ব তেখেতে তেতিয়া কি ব্যৱস্থা হাতত ল'ব তেখেত কেনেদৰে দৌৰিব সেই। আমি যাৰ ফলত তেখেতক সাত আঠমাৰ মান ৰান আউটেই হোৱা দেখিছো তেখেতৰ তিনিদিনীয়া খেলত- আপুনি কি ক'ব এই বিষয়ে?
এইটো মই তাৰ ওপৰত একো কব নোৱাৰিম তেওঁ কিন্তু খেলৰ প্ৰতি বহুত আকৰ্ষিত। যি খেলি নহওক চব খেল খেলো খেলোকে থাকে কিন্তু কোনো এটা খেল খেলিব নাজানে।
হয়। আমি যদি এতিয়া দেখা পাওঁ আমাৰ যোনটো মুক্ত অগ্নি বা ফ্ৰী ফায়াৰ বুলিও
হয় - হয়।
কোৱা হয়, সেই খেলতো তেখেতৰ বহুত মানে আগ্ৰহ। যদিওবা তেখেতৰ বহুত আগ্ৰহ, তেখেতে আজিলৈকে হয়তো দুটাতকৈ অ ধিক সেই খেলত কিবা কৰি পোৱা নাই। তেখেতৰ মানে ইমান কৃষ্ট খেলৰ স্বত্বেও তেখেতৰ খেলৰ প্ৰতি ইমান ৰাপ কিয় মানে?
সেইটো তেওঁক আমি সুধিলেহে গম পাম। তেওঁ ইমান খেলাৰ প্ৰতি ৰাপ কিয়?
হয়তো তেওঁৰ পেটটোৰ দৰে তেখেতৰ হৃদয়খনো বহুত বিশাল, য'ত ঢেৰ বস্তু সোমাই আছে। আমি দেখাই পাওঁ তেখেতৰ হৃদয়খন প্ৰায় আমাৰ গাঁৱৰ সকলো মানুহৰ হৃদয়ে লগ লগাইয়ো তেখেতৰ হৃদয়ৰ সমান হ'ব নোৱাৰিব। বাহ্যিক ভাবে, সেয়েহে হয়তো তেওঁৰ সেই টোৱে বহুত বস্তু সন্নিৱিষ্ট হৈ থাকে, বহুত বস্তু সোমাই থাকে। সেয়েহে তেখেত মানে সেই খেলৰ প্ৰতি ইমান আত্মহাৰা বা ইমান যোগদান আগবঢ়াব বিচাৰে।
অ' তেওঁৰ হৃদয় যিমান ডাঙৰ তাতকৈ ডাঙৰ তেওঁ পেট সেইটো বাবে আমি চিন্তিত।
সেইটো এটা বহুত এটা চিন্তা কৰিবলগীয়া বিষয়ে। আৰু যদি আমি আদিম যুগলে তেখেতক লৈ যাওঁ, তেখেতক হয়তো ৰাক্ষস বুলি বহুত লোকে ভাবিব। বা তেখেতৰ সেই পেটৰ পৰাই কিছু মাংস আমি সেই আদিম যুগৰ মানুহসকলকো যোগান ধৰাব পাৰিম। যিহেতু চৰ্বিৰে পৰি পূৰ্ণ এটা- এটা পকা পে
হয় - হয়।
মানে এইখিনি কথাকে মোৰ আপোনাক ক'বলগীয়া আছিল মানে। তেখেতেও আপোনাৰ বিষয়ে ক'লে যে আপুনি বিবাহ হ'বলৈ ওলাইছে। আপুনিও ক'লে তেখেতৰ কথা। তেখেতো বিবাহ হবলৈ ওলাইছে। এই কথা কিমান সত ত্যতা আছে, সেয়া আমি পৰৱৰ্তী পৰ্যায়ত নিশ্চয় গম পাম, যেতিয়া তেখেত বিয়া হৈ যাব বা আপুনি বিয়া হৈ যাব। হয়, আপোনাৰ কথাৰ পৰা মই গম পাইছোঁ যে তেখেতে কোৱা কথাখিনি সম্পূৰ্ণ মিছা কথা। তেখেতে বাৰু বহুতখিনি মিছা কথা কোৱা দেখা আমি পাওঁৱেই। আৰু তেখেতৰ এটা মানে আপোনাৰ শ্বখ আছে যে, তেখেতে কথা কবলৈ পালে আৰু পৃথিৱীত একোৱেই নালাগে তেখেতক। খাই যিমান ভাল পায়, সিমানেই তেওঁ কথা কৈও ভাল পায়। অনবৰতে ছাগলী কতে পক - পক - পক - পক কৰি থকা আমি দেখা পাওঁ তেখেতক। সেয়েহে হয়তো তেখেতক আমি ছাগলীপ্ৰেমী বুলিও ক'ব পাৰোঁ। আৰু দুটা ছাগলী তেখেতে আনিও লৈছে।
হয় - হয়।
আৰু যিসকল বস্তুৰ মানে আপোনাৰ মুখৰ শব্দ বেছি, যি অনবৰতে আপোনাৰ শব্দ কৰি থাকে, সেই শি- ফল বস্তুৰ প্ৰতি মানে তেখেত আকৰ ৰ্ষিত বহুত আগৰ পৰাই। আমি কেইদিনমানৰ আগতে দেখা পাম পক - পক কৰি থকা তেখেতে হাঁহ আনিলে পাতিহাঁহ, তাৰপিছতে অনবৰতে খাই থকা মুখখন চলাই থকা ছাগলী আনিলে।
আৰু তাৰ আগত এবাৰ মুৰ্গীও আনিছিলে।
হয় - হয়। এইবিলাক বস্তুৰ পৰাই প্ৰমাণিত হয় যে তেখেতৰ সেই খোৱাৰ প্ৰতি যেনেদৰে আকৰ্ষিত তেনেদৰে মানে তেখেতে- প্ৰধান কথাটো হ'ল তেখেতে খোৱাতকৈও অধিক মুখখন চলাই থাকি ভাল পায়। হয়, খায়ো খাই